হেল্লো।
অ, 'কি কৰি আছা?
এয়াই এনেই বহি আছো।
আচ্ছা, ' কিবা চাই আছা নেকি?
নাই চোৱা নাই একো এনেই বহি আছো।
আচ্ছা, 'মই এনেই বহি আছো এতিয়া এনে বহি আছো। ভাত পানী আজি মই খোৱা নাই।
অ
তুমি খালা?
মই চাহ খালো আৰু, ভাত খোৱা নাই।
আচ্ছা ঠিকে আছে পিছে ঘৰত চবৰে ভালে?
উম ভালেই চবৰে তোমাৰ?
মোৰো ভালেই বাৰু।
অ আৰু কি কি কৰি আছে এতিয়া?
এতিয়াতো মই ছিকিউৰিটী এটাই কৰি আছোঁ।
অঁ
চিকিউৰিটি এটা কৰি আছো তাতে এতিয়া মানে ডিউটিতে আছো বহি আছোঁ আৰু ইয়াতে।
অ বাকী বিজনেজৰ কিবা কথা ভাবিছে নে নাই?
এতিয়া মই বিজনেচৰ কথাটো ভাবিছো বাৰু! মানে এটা বিজনেচ সৰু সুৰাৰাকৈ কৰিয়ে আছো মই।
অঁ
মানে এতিয়া কাপোৰৰ বিজনেজ এটা কৰি আছো মই।
অ কি দোকান, মই এ মোৰো দোকান এখন আছে বাৰু এনেকৈ সৰু সুৰা।
অঁ
মানুহে গেলামালৰ দোকানে কব পাৰি আৰু সৰু সুৰা এখন আছে।
আচ্ছা মোৰ সৰুকৈ এখন আছে অলপ দো
অ
তাতেই মানে কাপোৰ আছে আৰু।
উম
কাপোৰ মানে তোমাৰ কাপোৰ চব কাপোৰৰ লগত যেনেকুৱা আহে ছানগ্লাছেছ হোৱাটচ এইবিলাক পুৰা আছে মানে আৰু।
অ। হ বাৰু আকৌ এনেকুৱা হেৰি আজিকালিতো অনলাইনতো কিমান হেৰি আছে ন মানে কমতে কাপোৰবোৰ পাই ন মানে এতিয়া হলচেলত পাই নহয় চেল কৰিবৰ কাৰণে। সেইবিলাকৰ পৰাও আনিব পাৰেটো কমত পায়টো। সেইবিলাকৰ পৰা সেই কৰিলে তোমাৰ অলপ উ লাভ হ'ব পাৰে বেছিকে। আৰু তুমি টো এতিয়া হেৰি অ অনলাইনতো যদি এনেকে আজিকালি শ্বপিং মানে হেৰি কৰিব পাৰি ন। এপচ চেচ বনাব পাৰি। খালি অলপ মানে কষ্ট হব
অঁ
অনলাইনতো চেল কৰিব পাৰি নহয়।
অনলাইনতো চেল কৰিব পাৰে অ।
উম। ইউটিউবত চালে পাবায়ে ভিডিঅ'বোৰ তাতে চাই কিনে তুমি ধুনীয়াকে শিকি কিনে তুমি এপ চেপ খুলি কিনে নাইবা কিবা হেৰি ইনষ্টাগ্ৰাম ফেচবুকতে ব তুমি আইডি এটা খুলি কিনে তাতো ধৰি হেৰি কৰিব পাৰিবা। তেতিয়া মানে তোমাৰ বিজনেজটো অলপ মানে চলিব আৰু ভালকে হাই চলিব অলপ।
উম
নাইবা তুমি নিজৰ মানে ব্ৰেণ্ড এটাও মানে বনাব পাৰিবা তেতিয়া লাহে লাহে তেনেকে।
উম্।
সেইটোয়ে কৰিব লাগিব।
উম।
তাৰপিছত তোমাৰ বিজনেছ কেনেকুৱা চলি আছে?
মোৰ ঠিকে চলি আছো বাৰু এতিয়া বৰ্তমান।
অ অ ঠিকে আছে।
এই নাই ইমান হেৰি নাই ন ইয়াত মানে সেনেকুৱা ডাঙৰ দোকানৰ পৰাই ধৰ মালবিলাক উঠাই আছো এতিয়া।
অ
অলপ ভাল যদি গুদাম- চুদাম পাওঁ মানে তেতিয়া তেনেকুৱা ভাল আছিল মানে। কণ্টেক্ট পোৱা নাই ন নতিয়া। মানে আছে মানে ইয়াৰ ওচৰত নাই ন দূৰত আছে যে।
অঁ
এতিয়া দূৰ দূৰৰ পৰা আনিব হলেতো এতিয়া, মানে গাড়ী ভা়ৰাটোতে গুচিয়ে যায় ন পইচাটো, ত মানে লচে হৈ যায়গে।
অঁ তে চোৱা ওচৰত পাব নেকি ক'ৰবাত।
উম।
দূৰ পৰা আনিব হলে মাল বেছি আনিব লাগিব। তে মালটো বেছিআনিব হ'লে মানে, পইচাও বেছি লাগে ন এতিয়া পইচাটো ইমান হেৰি নাই। একদম মানে ওচৰ পৰাই এতিয়া চলাই আছো।
অ। ঠিকে আছে।
উম। ইপিনে টাউন চাইডে অলপ মাটি-চাতি লোৱাৰ কথা ভাবিছো মানে তাতে হেৰি, দোকান খুলিব পাৰি। টাউনত খুলিব পাৰিলে টাউনত ধৰ বহুত আছে ন এনেকুৱা দোকান। তাৰপৰা ধৰ আৰু উঠাব পাৰি গেলা মানে ডাইৰেক্ট হলচেলত।
অ টাউনত আকৌ বেছি তোমাৰ ভাল হ'ব টাউনত দোকান দিলে।
উম।
টাউনত তোমাৰ তাতে পূৰা ওচৰতে পাবা হ'লচেলৰ দোকানবিলাকো ডাঙৰ ডাঙৰ।
উম।
তুমি যদি সৰুযে দোকান দিয় হলছেলৰ পৰা ডাইৰেক্ট মালটো ওঠাব পাৰিবা।
উম তাৰ পৰা ভাল হয় মানে সেইটোৱেটো।
উম তাৰ পৰা ভাল হ'ব।
বাকী এতিয়া কিবা ফুৰিব যোৱা কথা ভাবিছে নেকি?
ফুৰিব যোৱাৰ কথা ভাবিছো বাৰু। মই ভাবিছো এইবাৰ অৰুণাচল যাও নেকি।
অ
লগৰকেইটাক কৈছো যাব নে নাযায় এতিয়া।
অ মযও ভাবি আছো এইবাৰ অলপ দূৰলৈকে যাওঁ বুলি ভাবিছো এইবাৰ। উম গোৱা ট্ৰিপ এটা কৰিম বুলি ভাবিছো।
অ আচ্ছা।
লগৰ কেইটাক কৈছো।
অ। যদি লগৰ কেইটাই কয় যাম বুলি আৰু তেতিয়া আৰু যাম আৰু।
উম, আহা মাহ মানত যাম চাগে।
অ, অহা মাহত যাবা, ইয়াত আমি ষোল্ল সোতৰ তাৰিখ মানে প্লেনটো কৰিছোঁ লাহেকৈ।
অ।
তুমি আমাৰ লগত যাব পাৰিবা যোৱা যদি আৰু ক'বা।
অ যদি হয় বাৰু কম বাৰু।
অ, প্ৰত্যেকবাৰ।
শুনি থাকো ন গোৱাত বোলে পুৰা মানে পুৰা ব্ৰিজ আছে মানে ন হেৰি সাগৰ সাগৰ কিনাত ধুনীয়া
অ।
আৰু আছে বোলে বহুত চাবলগীয়া জেগা বোলে ধেৰ এনেকুৱা আছে আৰু। এতিয়া যাওঁ বুলি ভাবিছোঁ।
মানে মই কিয় অৰুণাচলত যাম বুলি ভাবিছোঁ মানে ঠাণ্ডা হ'ব এতিয়া।
অ এইটো ঠাণ্ডা বতৰ গ'ল। এ আজিহে অলপ মানে ভাল লাগিছে আৰু বতৰো এইকেইদিন ৰ'দ ৰ'দকে আছিল। আজি ৰাতি অলপ বৰষুণ দিছে ন! তাকে এতিয়া মানে অলপ ভাল হৈছে আৰু বতৰটো ডাৱৰীয়া ডাৱৰীয়া হৈ আছে। হেল্ল' হেল্ল' হেল্ল' শুনা নাই নেকি? হেল্ল' হেল্ল' হেল্ল' গাড়ীত গাড়ীত কিহৰ কি ৰাখিছা! আৰু ক আজি কিয় পানী চাহি হে না, হা চাহি হে, হেল্ল'